শুনিছে নে? অ, ভালনে আপোনাৰ?
অ, হয়-হয়। ভালেই, ভালেই। আপোনাৰ ভাল?
উম ভালেই, মই এটা মানে আজি এটা বিষয় লৈ আপোনাক ফোন কৰিলোঁ। আপুনি- সময় আছেনে আপোনাৰ?
হয়, সময় আছে। কওঁকচোন কি বিষয়?
ম বিষয়টো অলপ গম্ভীৰ মানে অসমৰ জলবায়ু আমাৰ
অ' ঠিকেই - ঠিকেই। খুব সুন্দৰ। ভাল বিষয় এটাকে আপুনি আজি উত্থাপন কৰিলে। আলোচনা কৰোঁ দিয়ক।
মানে চাওক। এতিয়া গোটেই ভাৰতবৰ্ষ গাৰিত প্ৰচণ্ড গৰম দি আছে।
তাহিদ
হা?
শুই আছেনে?
হয়, হয় শুনিছোঁ, প্ৰচণ্ড গৰম দি আছে গোটেই ভাৰতবৰ্ষত।
উম।
আপুনি এটা কথা লক্ষ্য কৰিছে নাজানো। কিন্তু অসমত আমাৰ ইমান গৰম পৰা নাই, কিন্তু অন্য মানে ৰাজ্যত তুলনা
অ, সেইটো বাৰু মই ইমানত পৰে কাৰণ কিয় মানে কম বেছি পৰিমানে গৰমটো চোন পাই আছোৱেই। আৰু কোৱা শুনিছো এইবাৰ মানে অকমান বেছি গৰম পৰিব বুলি। শুনিছোঁ।
সেইটোতো হয়। কিন্তু আপুনি- কিন্তু আপুনি যদি বেলেগ ৰাজ্যতো দিল্লী হওঁক, ৰাজস্থান হওঁক, তাতে মানে পচন্দ গৰম। তাতে বাহিৰৰ মা
উম, উম। সেইটো হয়। এই কি কয় দিল্লী, ৰাজস্থানতোতো পচন্দ গৰম।
বহুত গৰম। সেইটো মই অসমত ভাবিছোঁ, মই অলপ মানে চাইছোঁ
উম, হুম। ঠিকেই, ঠিকেই। কিন্তু মই এইখিনিতে আপোনাক এটা কথা সুধো, আমাৰ এতিয়া মহা- গুৱাহাটী মহানগৰীৰ প্ৰায় আশী নব্বৈ কিলোমিটাৰ দূৰত্বত আঁ মেঘালয় শ্বিলংখন আছে। তাতে কিয় মানে তাৰতম্য এই মানে বতৰৰ জলবায়ুৰ অকমান কওকচোন সেইটো?
তাৰে জলবায়ুতটো মানে মানে খুবেই মানে শীতল, শীতল বতাহ বলি থাকে এনিটাইম সদাই।
হুম - হুম - হুম।
আৰু সেইখিনি হৈছে পাহাৰোৱা মানে পাহাৰীয়া জাগা। যিহেতু পাহাৰীয়া জেগাবোৰ। উ উচ্চতা বেছি অলপ। তাৰ ফলত তাৰে জলবায়ুত অলপ শীতল প্ৰভাৱ হয়।
অ অ।
আপোনাৰ মানে কি মতামত তে তাৰে ওপৰত।
সেই একেটাকে ভাবিছো যাৰ মানে প্ৰধানমন্ত্ৰী মানে শ্বিলঙৰ মানে প্ৰায় বৰষুণ দি থাকে। বৰষুণ তাৰ পাছতে মানে গছ। গছনি আৰু গোটেই পাহাৰ ভৈয়াম বনাঞ্চলেৰে মানে ভৰা। শ্বিলংখন, সেই গতিকে মানে আৰু পাহাৰীয়া ঠাই যিহেতু অহ। মানে সেই তাতে অকণমান জলবায়ুৰ তাৰতম্য আছে সেইটোকে মই ভাবি বুলিছো আৰু।
তাৰ লগতে মই এটা কথা আৰু মনত আহিছে মোৰ যে জলবায়ু বাৰু ঠিকেই হৈছে আমাৰ অসমখনৰ। অলপ আগত খালেই। কিন্তু তাৰ লগতে অলপ প্ৰদূষণৰো প্ৰভাৱ পৰা যেন পায় নেকি।
নিশ্চয় নিশ্চয় কাৰণ কিয় চাব দেই এতিয়া কল কাৰখানা গাড়ী মটৰ ধোৱা কম মানে। গাড়ী নে এতিয়া। গাড়ীতো দিনক দিনে বাঢ়ি আছে এতিয়া এঘৰ মানুহৰে তিনি চাৰিখনকৈ গাড়ী।
হয় এইটো এটা কথা।
এতিয়া কাৰ্বন মনক্সাইড গেছ এইবোৰ কলা ধোৱা কল কাৰখানাৰ পৰা ওলোৱা নিৰ্গত হোৱা ধোৱা। সেইবোৰ নো ক'ত যাব এই জলবায়ুতে মিলি যাব।
হয় তাৰ ফলত জলবায়ু মানে গৰম বাঢ়িছে আৰু।
উম উম।
এই প্ৰদূষণৰ কাৰণে কাৰণ গুৱাহাটীৰ মানে মাজ মজাতে থাকো। আমি অসম অসমৰ ডাঙৰ চহৰ বুলি ক'লে গুৱাহাটী খনে বুজা যায়। চহৰ হিচাপে। প্ৰদূষণমুক্ত অলপ হ'ব লাগে নোহোৱা নহয় কাৰণ চহৰত অলপ বাৰু হ'বই।
অহ অ।
ত প্ৰদূষণতো আমি নিয়ন্ত্ৰিত কৰিব পাৰিব লাগিব। সাধাৰণতে গাড়ীৰ পৰাই মই ভাবো এই গাড়ীৰ পৰাই ধোৱাটোৰ কাৰণে এনেকোৱা হৈ আছে
হয় ঠিকেই কৈছে। হয়। আৰু মানে এতিয়া ধৰক আহ শুনি আছো এতিয়া যদি আমি ইয়াত ৰ'দ। ৰোধ কৰিব লাগে ৰোধ কৰিবলৈ ভাবো মই এ প্ৰধান এটা মই মানে উপায় বুলি কম এই গল অধিক হাৰত বৃক্ষৰোপণ কাৰ্যসূচী কৰা। নে কি কয়?
বৃক্ষ ৰোপন কাৰ্য আছে হয় হয়। কিন্তু তাৰ কাৰণে চাওক আমাৰ চ গুৱাহাটীত বিশেষকৈ এনেকোৱা গছ গছনি ৰূপন কৰা ঠাই কমি গৈছে।
উম উম।
তাৰ কাৰণে ঠাই লাগিব আমাক আৰু মানুহে অকল গছ গছনি কাটি আছে। ক কাটি কাটি ত খালি ডাঙৰ ডাঙৰ অট্টালিকা ৰুম বনাই আছো।
হয়।
মানুহক বাৰু মানিছো অট্টালিকা মানুহক ঘৰ লাগিবই তাৰ লগতে অলপমান। খাই পেলাই তাতে গছ গছনিও ৰোপন কৰিব লাগে ওচৰে পাজৰে।
হয় হয় লাগে লাগে।
তেতিয়া আমাৰ ঠাইখনো দেখাত ধুনীয়া হয় আমি উশাহ নিশাহ ভালকে ল'ব পাৰো।
হয় হয় একেবাৰে ঠিক ঠিক কথা কৈছে।
হয় ইয়াৰ কাৰণে কিন্তু জলবায়ু মানে প্ৰতিপৰ্তন হৈ থাকে।
উম আৰু এতিয়া আমি বায়ুৰ মানে প্ৰদূষণৰ কথা যিহেতু পাতিছো এতিয়া ম প্ৰদূষণ বা শব্দ প্ৰদূষণ, এই মাটি প্ৰদূষণৰ মানে প্ৰধান কাৰণটো মই মানে ভাবি ওলাইছো যে মানুহে যে প্লাষ্টিক ব্যৱহাৰ কৰে এই প্লাষ্টিক বিলাকটোতো মানে গেলি পচি নাযায় মাটিত মানে বছৰ বছৰ দিন ধৰি পা পা সেনেকেই থাকিব। গতিকে এই মাটিৰ মাটিৰ যি মানে উৰ্বৰা শক্তিটো সেই প্লাষ্টিক আৱৰ্জনাই মানে নষ্ট কৰিব পেলাইছে গতিকে আপুনি প্লাষ্টিক বৰ্জন কৰিবলৈ মানে কেনেধৰণে কি ক'ব মানে, প্লাষ্টিক আমি বৰ্জন কৰিব লাগেনে?
প্লাষ্টিক আমি বৰ্জন কৰিব লাগে আৰু যদি বৰ্জন কৰিব নোৱাৰো প্লাষ্টিক আমি আকৌ আৰু মানে নতুনকে ব্যৱহাৰ কৰিব পাৰো যিটো আজিকালি যিহেতু পদ্ধতি আৰু ওলাইছে বহুত
হয় হয়।
সেইবোৰ প্লাষ্টিক আমি আৰু নতুনকৈ ব্যৱহাৰ কৰিব পাৰো মেচিনৰ যোগেদি।
নিশ্চয় নিশ্চয় নবীকৰণ কৰিব পাৰো।
হয় যিমান পাৰে প্লাষ্টিকটো কমাবই লাগে।
অ তাৰ ঠাইত ধৰক এতিয়া আজিকালি উলাইছে এইবোৰ মানে বিভিন্ন ধৰণৰ অ কিছুমান প্লাষ্টিকৰ সলনি পাতৰ বা এনেকোৱা বিভিন্ন কিছুমান ঢকুৱা বেৰৰ এনেকোৱা ধৰণৰ কিছুমান এই মানে এ ডিচপচিবল বাতি গিলাচ আদি বনোৱা দেখা পাইছো। গতিকে সেনেকোৱা মানে বিকল্প হয় হয়। হয় হয় হয় বিকল্প কি কিছুমান আমি এতিয়া ভাবি উলিয়াব লাগিব বা চিন্তা কৰিব লাগিব নে কি?
ওলাব লাগিব আৰু যদি প্লাষ্টিকটো আমি মানে জ্বলাই তলাও তাৰে ফলত তো বায়ু প্ৰদূষণ হয়।
নিশ্চয়।
আৰু জ্বলাই নেপেলালে মাটি প্ৰদূষণ হয়, মানে প্ৰদূষণ তো চাৰিওফালেদি হৈয়ে আছে।
হয় আছে হয়।
প্লাষ্টিক যান বৰ্জন কৰিব লাগে ব্যৱহাৰ কৰক মানুহে কিন্তু পৰ্যাপ্ত পৰিমানে কমাব লাগে আৰু।
ন বা তাৰ ঠাইত বিকল্প কিছুমান ব্যৱস্থা উলিয়াব লাগে। আৰু এতিয়া চাব দে মই আহ বায়ু প্ৰদূষণৰ কথা কওঁতে তেতিয়া আমাৰ এটা কথা থাকি গ'ল, এই আমি যি কাৰখানা বা এইবোৰ গাড়ী মটৰৰ পৰা ওলাই যিটো ধোৱা, তাক আমি যদি ৰোধ কৰিবলৈ বেছি এতিয়া নতুনকৈ ই ভি গাড়ীসমূহ ওলাইছে, ই ভি গাড়ীৰ বিষয়ে আপুনি কি কব?
ই ভি গাড়ীসমূহ ভালেই, ই ভি গাড়ীসমূহৰ মানে আমাৰ যিবিলাক পেট্ৰল, ডিজেলৰ গাড়ীৰ তলত তাৰে অলপ দামটো বেছি হয়।
হয় হয় দাম বেছি অকণমান হয়।
এতিয়া সকলো মানুহে বাৰু কিনিব পতিব নোৱাৰে কাৰণ ধৰি লও পেট্ৰল, ডিজেলৰ গাড়ী এখন
এতিয়া আমি পেট্ৰল ইতিমধ্যে আমাৰ আছে। এতিয়া সেইবোৰতো আমি ধৰক পেলাই দিব নোৱাৰোঁ। হয় নে হয় গতিকে অ গতিকে সেইবোৰ আমি চলাই থাকিব লাগিব কিন্তু যিসকলে ধৰক নতুনকৈ মানে কিনিব বিচাৰে তেওঁলোকক আমি মানে ই ভিৰ পৰামৰ্শ দিওঁ কাৰণ কিয় ই পৰিবেশৰ কোনো মানে হানি নকৰে। হয়নে?
হানি নকৰে লগতে আৰু শব্দ প্ৰদূষণো নকৰে।
নকৰে ঠিকেই। শুনি আছে?
হয়।
অ অ গতিকে মানে আমি ই ভি লৈ মানে আমি ৰূপান্তৰিত হব লাগিব মানে মইটো দেখা পাওঁ যে ভৱিষ্যতটো আমাৰ ইভিৰেই ভৱিষ্যত বুলি ক'ব পাৰি। কাৰণ কিয় পেট্ৰল ডিজেল এটা সময়ত শেষ হৈ আহিব লাহে লাহে। গতিকে ভৱিষ্যত টো আমাৰ ইভিৰেই নে কি কয়?
ভৱিষ্যতটো ইভিৰ বুজি পাইছো কিন্তু ইভিৰ হলে বেটাৰীটো আৰু ত চাৰ্জ দিব লাগিব চাৰ্জ দিব বেছি দূৰত্ব কৰিব নোৱাৰিব পাৰে কেতিয়াবা
আমি মানে চাৰভিন স্থাপন কৰিব লাগিব।
সেইটো স্থাপন কৰিব লাগিব মানে ধৰি লওক এইখিনি গুৰুত্ব দিব লাগিব আৰু ডাঙৰ ডাঙৰ কোম্পানী বিলাকে যি ই যিলে বনাই আছে। তেওঁ লোক গুৰুত্ব দিব লাগিব সেইটো সকলো মানে ঠাই ঠাই বহাব কাৰনে
উম উম ঠায়ে ঠায়ে চাৰ্জিং ষ্টেচন ন ব্যৱস্থা কৰিলে নিশ্চয় মানে ইভিয়ে মানে আমি আমি যাব পাৰিম বুলি ক
ইভিৰ টো আমি আশা কৰিব পাৰোঁ আৰু
হয় হয় ঠিকে কৈছে আৰু এতিয়া পৰিৱেশটো মানে আমি বাৰ্তাবৰণতটো যদি মানে পৰিৱেশৰ ভাৰসাম্যতাটো বজাই ৰাখিব লগা হয়, আমি এই গছ গছনি আৰু বনাঞ্চল বিশেষকৈ আমি ধ্বংস কৰিব নোৱাৰো হব যিখিনি ইতিমধ্যে কৰিলে সেইখিনি ঘূৰাই আনিব নোৱাৰে। কোৱা আৰু সাধ্য নাই ঘূৰাই অনা গতিকে বৰ্তমান যিখিনি মানে ধৰক য'ত মানে নাকাতিলেও হয় বা আহ বোৰ কিছুমান এনেকুৱা মাজ দুষ্ট চক্ৰ আছে যত মানে বনাঞ্চল সমূহ মানে বিনা কাৰণত তেওঁলোকৰ মুনাফাৰ বাবে ধ্বংস কৰি আহিছে এতিয়া এইখিনিতে মই যাদৱ পায়ঙৰ কথা ক'ম তেখেতৰ যি মূলায় কাথনি অভয়াৰণ্য আছিল তেখেত নিজ যাতে ৰোপণ কৰা সেই খন মানে কিছু দুষ্ট চক্ৰই মানে জ্বলাই পেলাইছে, গতিকে তেনেকুৱা ধৰণৰ নিকৃস কামবোৰ মানে আমি মানুহে কৰিব নাপায়। কাৰণ যদি আমি কোনো এটা বস্তুৰ সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰো প্ৰয়োজন নাই। হয় হয় শেষত আপুনি কি কব আহ?
শেষত মই এইটোয়ে ক শেষত এইটোৱেই ক'ম যে আমি পৰ্যাপ্ত পৰিমাণে বৃক্ষ ৰোপণ কৰিব লাগে। বা গাড়ী ম মটৰ সমূহ আমি হয়তো মানে দৰকাৰ হলেহে মানে আমি চলাব লাগে অযথা আমি
অযথা হয় হয় ঠিকেই ঠিকেই।
সেইটোৱে আৰু কল কাৰ খানা যিসমূহ আছে সেইবোৰ মানে ধৰি লওক অলপ গুৰুত্ব দিব লাগিব মালিক বিলাকে ধৰা তেওঁলোকৰ
নিশ্চয় নিশ্চয়।
তাতে কম পৰিমাণে যাতে আমাৰ এই বেয়া বস্তু বিলাক বাহিৰ ন কাৰো বেয়া বস্তুবিলাক ওলাই পেলাই মাটিৰ লগতে মিহলি হয়।
হয় হয়।
ফলত জলবায়ু পৰিৱৰ্তন হয় আমাৰ।
হয় হয় ঠিকেই ঠিকেই।
সেইটোৱে কম
ঠিকে আছে ভাল লাগিল আপোনাৰ লগত নহ'লে আজি এই বিষয়ে আলোচনা কৰি বহুখিনি অভিজ্ঞতা আমি আলোচনা কৰিলো।
হয়।
অঁক্ষ ইমানতে আজি আমি সামৰোঁ নে কি
অ, ঠিক আছে হ'ব ধন্যবাদ।
হয়, ধন্যবাদ শুভৰাটি।